অ' শুনিছে।
অ' শুনিছো। কি কৰি আছা?, কি কৰি কি কৰি আছা? মই ঘৰতে আছোঁ।
এয়া ৰান্ধা-বাঢ়া।
অহ। মইও বহি আছোঁ। বহি আছোঁ, টিভিৰ ওচৰত, অ' খবৰ ভাল, ভাল। দুউটিৰ পৰা আহি উম এ কামোৰ ভাল। কালি ফেন আনি এখন ফেনখন ফিট কৰিলোঁ। টেবুলত । বোলো, চোফাত উঠি কিনে উঠো, চোফা খান লুটি খাই পৰি পৰি গ'লো নহয় ভৰিত দুখ পাই গ'লো।
এ ৰাম কিয়নো কৰিব লাগে, এতিয়া আপুনি এইখিনি।
যি গৰম ডাল নকৰিবা, বেলেগক মা
অহ তাকে গৰমটো বহুত, অ' আৰু ভালকে লগাই নাযায় নহ পইচা পাতিৰে ধান্দা।
অ' সেইকাৰণে নিজে লগালো আৰু।
বাহ আপুনি ভাল কাম জানে দিয়ক।
অ' এতিয়া ফেনৰ তলত বহি আছোঁ। নিজে, কিনি আনিলোঁ ফিট কৰিলোঁ। কিনি আনিলোঁ, ফিটিং কৰিলোঁ, হাৱাও খালোঁ।
কৃষ্ণ। তে আমাৰ ফেন আনিলে, আমাৰ এখন আনিব লগা হৈ আছে, মই আপোনাকে ডিউটিৰ পৰা আহো
কম আৰু সোমাই পেলাই লগাই থৈ যাব, আপুনি তামোল খোৱা পইচাটো লৈ যাব।
ললিতে নোৱাৰিব নেকি? সি পাৰে চোন।
এ সি পাৰে ঘৰৰ কাম কৰিবলৈ ফাং ফুং, বেলেগত চব কৰে ঘৰত, কৰিবলে মানে এলাহ লাগে।
অ' নিজে কৰিলো আৰু ইমান গোটেই একেলগে নজানা কাম নে।
তাকে, ভালে থাকিলে দেই। আৰু মানুহক তেলিয়াই থাকিব লাগে ন, মানুহক বৰ।
ই নাই, তেলিয়ে থাক, মই সেইকাৰণে কিছুমান কাম মই চাই চাই, থাকো না, মই নিজে, নিজে কৰো চব।
মতা-মাইকী বুলি কি কথা আছে, মাইকী মানুহে দেশ চলাই।
দেশ চলাই।
অ',
দোকানীয়ে কৈছে হেৰি, যোনে ফিটিং কৰিব মই মানে তাক সুধিলো। বোলে এইখন ফিটিং কৰিলে, বাৰু মোৰ তাৰ ডাল ক'ত সোমাই দিয়ে, ক'ত লগাই দিয়ে, কৈছে হেৰি,
অ'
যাক মাতিব, যোনে ফিটিং কৰিব, সি জানিব যাওক, সেইয়াই লাল‌, জানিব গ'লো ৰহ, সেয়া আহি পালো দে এতিয়া। তাৰ পিছত চালোঁ নহয়, ইয়াতে। চালো মানে জানুৱে কত কেনেকৈ, কি কৰে, ক'ত কি দিয়ে, তাৰ বিলাকো ধৰা প্লাছ মাইনাছ,
উম।
লগাই দিলো, লগাই গাঁঠি-চাঠি মাৰিলো ওপৰত, একদম। আগৰ খন লগাইছিলে বেলেগে, সিখনতকে এইখন ভালে হ'ল লগোৱাত, কতকটীয়া।
অ'
কি বনাইছো এতিয়া?
আজি অকমান হেৰি, মাছ বনালো ভুল। মাছ, আলু অকমান নেমু চেপি দি, এনেকে বনালো দিয়ক।
উম।
আপোনালোকে কি খালে?
হোৱা নাই ৰ'বা বনাইহে আছোঁ, কি বনাই জানো সি,
অ বনাই আছে অ অ,
ৰাতি হয় অ সদাই খাওতে লওঁতে শোওঁতে,
হু
উ
ইয়াত আপুনি সেই ৰ'বচোন কথা এটা সুধো, আপুনি কেতিয়াবা হেৰিত এই যে আমাৰ আ আ এএ ধৰক কি বুলি ক'ম, এই চচিয়েল মিডিয়াাবলাক ন?
অ', অ'।
স্পীকাৰৰ সন্মুখত কথা কৈ পাইছে নে?
এই কৈলাশ নগৰত থাকোন তে পাইছিলো কথাা কৈ, কৈলাশ নগৰত।
অ সেইটোয়ে। সেইটো আপোনাৰ সেইটোৰ ওপৰত কেনেকুৱা অভিজ্ঞতা আছে অলপমান কওক না এই কি বুলি-
ফেটাচ
কি কৈ ভয় লাগে নে টাগে। মানে পুৰা একদম পাৰিম দে আপুনি ফুল কনফিডেন্ট হয়ল নে কেনেকুৱা টাইপ
কৈলাসনগৰত কৈছিলো কৈশালচনগৰত মানে আহিছিলে একবাৰ বান। পানীৰ বিষয় লৈ মানে কৈছিলোঁ আৰু মই।
অঁ অঁ অঁ ভয় ভয় লাগে নেকি বাৰু।
প্ৰথমতে বুকুখন ঢেঁকিতকে মাৰিলে আৰু। তাৰ পিছত খতে খটে কিমান পালো গমেই নাপালো।
অঁ এ মাইক্ৰফোন টো প্ৰথম দিওঁতে আপুনি কিবা কব নেকি এনেকে কওঁতে ভয় লাগে আৰু।
অঁ অলপ চিকিতকে মাৰিছে। তাৰ পিছত আৰু ক'লো নহয় এ খাৰ দুই এখাৰ কোৱাৰ পিছত আৰু কতে কতে আৰু। কিবা হত কব আছে নেকি?
কেতিয়াবা সেনেকুৱা সেই আপোনাৰ আজিকালি চিনেমা চাব লাগ য'তে গ'লেওতো সেইটো ভাৱ আহেই পতকে। কোনোবা অ মেডিয়া পাব নেকি বাৰু কিবা এটা কথা সুধিবই। মই মানে এইটো ভাবি থাকো প্ৰথমে কেনেকে ফিচ কৰিম কথাটো পতককে ভয় লাগে ন।
আচ আজিকালি ৰাস্তা ঘাটেই তেনেকুৱা নহয় জানো। যিটি সোধে যে কিছুমান হাঠৰ- সুধে সাঁথৰৰ বিলাক-
অঁ সাঠৰ সুধে।
অঁ ধৰা।
যিটো আপুনি জানে সেইটো ভয় নালাগে বাৰু কিছুমান এতিয়া। আপুনি নাজানা কথা সুধি নিদিয়ে জানো তেতিয়া আপোনাৰ পতক ক'ব নোৱাৰিলেও লাজ লাগে।
লাজ লাগে। হয়ঁ তেনেকৈ কব নোৱাৰিলে নিজকে অলপ বেয়া লাগে হে হে।
মানে সেই সেই মানে মেইনলি কি জানে আপুনি যি কওক নকওক পি কথা কিন্তু ভয়তো খাব নয়
আগত। ত মানে সেই টিভি বেছি নাছিলে ন উ আগত যে ৰেডিঅ' আছিলে। এই থলতে বাণীবদ্ধ কৰা আমি নাম গাইছিলো তেতিয়া কিবা কিবি সুধিছিলে তাৰমানে। তলতে যে বাণীবদ্ধ কৰা আছিলে নহয় আগত ৰেডিঅ' থাকোতে।
শুনিছিলা নে নাই তেতিয়া। তেতিয়া মানে শুনি- তেতিয়া নাম গাইছিলো আৰু সুধিছিলে কিবা কিবি প্ৰশ্ন
দিলো আৰু উত্তৰ বিলাক।
অঁ! দিব পাৰিলে ভাল আৰু একো ক'ব নোৱাৰিলে বেয়া লাগে।
ক'ব নোৱাৰিলে বেয়া লাগে অঁ।
উমঁ।
তাকে মই বোলো আপুনি দিত- চুটি চুটি গৈ থাকে ন ক'ৰবাত কৰবাত ইফাল সিফাল কেতিয়াবা সেনেুৱা চাগে সন্মখিন হৈছে সেইকাৰে সুধি উঠিলো মই মানে সেইটো নিজে নিজে ভাবি থাকো মই বোলো এইখিনি প্ৰথমে কি কৰিব লাগিব এদিন চাইছো মই এখন কিতাপ পঢ়োতে মানে কৈছে মেইনলি কনফিডেন্ট লাগিব আত ত্মবিশ্বাস মই এইটোৰ ওপৰত ক'ব পাৰিমেই মানে অ ভয় খাব নালাগে অ
উম নালাগে ভয় খাবলৈ
উম সেইয়া ধৰক অকল সেইটো বুলিয়ে নহয় কেতিয়াবা আপোনাৰ সভা সমিতিতে হওক, মানে এনেকে কওঁত কিবা এটা মানে আপোনাৰ ধৰক দুআষাৰ কবলৈ দিছে।
উম
তেতিয়া প্ৰথম সেই সম্বোধনটোতো বাৰু ধৰিব আজিকালি সকলোৱে জানে। মেইন ধৰক সভাখনৰ সভাপতিক অ মানে প্ৰমুখ্য কৰি পেলাই আৰু গোটেইখিনি কথা কোৱা যায় অ,
বা সভায়ে গোটে হয় বা
অঁ
সভাৰ উপস্থিত থাকা
অ সদস্যসকলক গোটেইখিনি আৰু সেই প্ৰথম সেইটোৱে মেইন ন বাকী আপুনি বিষয়টোৰ ওপৰত কি কব পাৰিলে নোৱাৰিলে, পিছ কথা প্ৰথমে সম্বোধনটো যে ধৰিব লাগে।
প্ৰথম সম্বৰ্ধন খিনি শুধৰই শুদ্ধ হ'লে
অঁ ভাল লাগে
অ পিছত তুমি যি নোকোৱা বাৰু
অ তাকেইতো তাকে কিছুমান বহুতকে দেখা পাইছো ধৰক আ মাইক্ৰফোন টো লয় বাক ইমান মানে সেইটো চাগে নাজানে নেকি সেইকাৰণে কয় মানে কাক একো একো সভাৰ সভাপতি মহোদয় মোক ত মো এখিনি গোটেই নকয় ডাইৰেক্ট কিবা কথা দুটামান কৈ দিয়ে আচলতে সেইটো ভুল ন!
উম সেটো ভূল
উম তাকে মই ভাবি আছিলো আপোনাক সুধিম বোলো এনেকে তেনেকে আপুনি তো প্ৰেক্টিকেল কেতিয়া পাইছিলে কিবা ভাবিছিল নিকি এবাৰ আপোনাৰ জীৱনত চাগে এনেকুৱা হৈয়ে থাকে আপুনি আগতেতো সমাজতো আছিল। কবাত কৰ'বাত এইবিলাক কিবা কিবি দায়িত্বতো আছে
ইয়াতে পোৱা নাই কৈলাসনগৰতে যি পাইছিলো আৰু
অঁ
তাত থাকোতে
এ মানুহৰ সৰু ডাঙৰ চব অভিজ্ঞতাই লাগে দিয়ক।
চব লাগে চব অভিজ্ঞতা আজিকালি যুগটো অলপ বেলেগ হলতো,
উম
হয় নে নহয় আজিকালি যোগ পৰিৱেশটো বহুত বেলেগ হ'ল বহুত জানি
অ বহুত জানিব লাগে সেইটোয়ে
জানিব লাগে
আৰু আজিকালি ধৰক ল'ৰা ছোৱালী বিলাকৰ ক্ষেত্ৰতে হওক বা আপোনাৰ নাতিয়ে হওক বা যোনে নহওক সৰু বাচ্ছা এটাই আপোনাক কিবা এটা কথা সিহঁতেতো নাজানে ন মোৰ আইতাই জানে নে নাজানে কিন্তু সিহঁতে প্ৰশ্নটো সোধাৰ লগে লগে আপুনি কিবা এটা নহয় কিবা এটা যদি সিহঁতক সন্তুষ্টি দিব নোৱাৰে সিহঁতৰ মনটোত মানে কিবা এটা আঘাত পোৱাহে নালাগে নিজৰ ল'ৰা-ছোৱালীৰ ক্ষেত্ৰতো সেনেকুৱাই হয়। অ মোৰ মায়ে নাজানে নে কি এনেকুৱা টাইপ আৰু সেইটো সেইকাৰণে আজিকালি মানে অ
গুণোৱে আমাৰ এই গুণোৱে ধৰা এই টিভিত চাই চাই বহুত জানে ভগৱানৰ বিষয়ে তাৰমানে যিমান আছে নহয় চব জানে সেই চাইদে আছে ন
অ
বহুত জানে যেনে তোমাৰ এয়া বিহুত যে গল্প টো কৈছিলে তোমাৰ হিন্দীৰ ল'ৰাটোৱে অসমীয়াত অনুবাদ কৰি কিনে কৈছিলে সাধু
ইমান দীঘল তথাপিও তাৰ মানে একদম পুৰা ধুনীয়া হৈছে
উম তাৰমানানে সি সেনেকা চাই থাকে যে এতিয়া ময় চাওঁ কিছুমান ভগৱানে ৰাতি পোৱা তোমাৰ হেৰি দিয়ে মহাদেৱ খন দিয়ে মহাদেৱ মই চাওঁ উম দেউতাক কিছুমান সুধিলেহে সেটোটো কিয় কৈ দিয়ে বোলো বুনোৱা এইটো আহাচত, মন দিয়া, সেইটো শুনা
তাৰ ভগৱানৰ প্ৰতি অলপ বেলেগে ভক্তি এটা আছে দিয়ক
উম উম
কেইটামান ভাল গুণ আছে ৰ'ব মই আপোনাক ক'ম বহুত কেটামান তাৰ ভাল গুণ আছে আজিকালি ল'ৰা-ছোৱালী সেইটো দেখা নাযায় পতককে
উম উম আমাৰ এই সঁচা কথা মই কওঁৱেই বেলেগক বোলো মন নাই উ মোৰ লৰা ল'ৰা-ছোৱালীও আছিল তেনেকুৱা মানে বে সিফালে চালে হৈ যায় উৎপাত, উদ্ভান্ডালি ধৰা উম মানুহৰ লগত তৰ্ক কৰা মু
নাই নাই নাই
কিবা এটাও মানে ক'বহে পাই মাক-বাপেক কথা পাতিলে ল'ৰা ছ আজিকালি ল'ৰা-ছোৱালী আগেই জানে নে পোটোককে সিহঁতে টেতটো দিয়ে
আমাৰ ইয়াত নাই সেইটো কথাৰ ওপৰত কথা কোৱাটো একদম নিদিয়ে
শুনিহি কবহি শুনি লয় মই মই ৰ'বচোন এক মিনিট আপোনাক আকৌ ফোন কৰি আছো দেই মোক পাতিম আৰু অ